হেল্ল'!
কি কৰিছা?
এ ওলাই আহিছিলো অলপমান, তুমি কি কৰি আছা?
এ ময়ও অলপ ওলাই আহিছো বুজিছা?
অ অ, অ এই ৰাস্তাৰ ফালে গৈছা নেকি নে দোকান - চোকান গৈছা?
এই ৰাস্তাৰ ফালে আহিছো ঘৰখনত নো কিমান সোমাই থাকিবা আৰু।
অ সেইটোয়ে ঘৰখন আৰু কিমান সোমাই থাকিম, গোটেই দিন ঘৰতে কাম - চাম নাই আজিকালি
উম আৰু এইফালে কলেজো বন্ধ হৈ আছে, কলেজ যাবলৈও মানে কে
অ অ অ ঘৰত- ঘৰত থাকি- থাকি এতিয়া আমনি পাই গৈছো।
উম মই এতিয়া কলেজ যাওঁ - যাওঁ লাগি আছে কিন্তু কলেজখন বন্ধ যে।
উম উম উম, অ গম পাইছো গম পাইছো তুমি এক তাৰিখৰ পৰা যাবা আৰু ন?
এক তাৰিখৰ পৰা যাব লাগিব মানে ক্লাছটো কৰিব লাগিব বুজিছা কথাটো।
অ তেতিয়াহলে তুমি যেতিয়া এক তাৰিখৰ পৰা যাবা তেতিয়াটো আমাৰো এক তাৰিখৰ পৰা খোলা হব তেতিয়া মাজে- মাজে যদি ক্লাছ- শ্লাছ নাথাকে আমাক ফোন কৰিবা লগ - চগ কৰিম। কথা - চথা পাতিম আমি।
আহ বহুত দিন এনেও লগ পোৱা নাই এমাহ মানে হ'ল ন কি কোৱা? উম তোমাৰ ভাইটিওতো কলেজতো গৈ আছে ন?
অ গৈ আছে এতিয়া সিহঁতৰ গৰম বন্ধ দিছে বাৰু।
অ এইবাৰতো এক্সাম দিব চাগৈ সি হায়াৰ ছেকেণ্ডেৰী?
অ দিবো।
ভালকৈ পঢ়িব দিয়া আমি জানাই মই ভালকৈ নপঢ়িলো। কি হৈ আছিলে তুমি
অ সেইটোৱে অ, অ সেইটোয়ে ভালকে পঢ়িব লাগিব নহলে চিট পোৱাটো অ চিট পোৱাতো অলপ জামেলা হৈ যায়।
অ অলপ কঠিন হৈ যায় মানে চিট পোৱাটো অলপ। তাৰ কাৰণে অলপ মানে ভালকৈ পঢ়িব দিয়ে যিহেতু নিজৰ মানে কলেজো, ডিগ্ৰীটো অলপ লাগেই আজিকালি জানাই চব। বতে ডিগ্ৰিটো বিচাৰে আগতে হাই
অ চবতে অধিপিটো লাগে, পাৰ্চেণ্টেজটো লাগে অলপ
অ আগতে হায়াৰছেকেণ্ডৰী বিচাৰি থাকে তুমি গম পোৱা কথাটো।
অ।
এতিয়া ধৰ হেৰিটো বিচাৰে ডিগ্ৰীটো বিচাৰি থাকে মানে ডিগ্ৰিটো কমনে হৈ গৈছে আজিকালি চাকৰি - তাকৰি কৰা ক্ষেত্ৰত।
অ কমনে হৈ গৈছে কাৰণ বহুত মানে বহুত মানুহৰ আছেই না সেইকাৰণে মানে এইটো লাগেই কম্পালচৰি ধৰা।
উম ময়ও এটা পাইছিলো বুজিছা কাম এটা কি কৰ্ম সং এটা পাইছিলো কিন্তু মানে ডিগ্ৰীটো কাৰণে মানে মই নাপ পালো সেইটো মানে মই বৰ এটা দুখ লাগে সেইকাৰণে ডিগ্ৰিতো এডমীশন লৈ লৈছো। ভাবিছোঁ ডিগ্ৰীটো কমপ্লিট কৰি থওঁ তেতিয়া মানে এ তেনেকুৱা মান অলপ ঘূৰি - ফুৰি থাকিব লাগে মানুহক পা হেৰি যোনবিলাক মানে পিছপৰা গাঁও মানে হেৰি জানাই পিছপৰা গাঁও মানে কি?
অ অ।
সেইবিলাকৰ ওপৰত মানে অলপ হেৰি কৰিব লাগে সেইবিলাক আগবঢ়াই নিয়াত মানে সহায় কৰিব লাগে, নিজৰ হাত - দাত কি নিজৰ হেৰি কৰিব লাগে ধৰ
অ হব গৈছো।
মানুহ বিলাকক দৰ হেৰি কৰিব লাগে জাগ্ৰত কৰিব লাগে মানে এই কি মানে জানাই আজিকালি মানে কিমান দুব্লি- দুব্লিকেট কৰি ফুৰে মানে যি টি মানে পইচা লৈ লয় যি কিবা সৰু এটা কামৰ কাৰণেও পাঁচশ, ছশ লৈ লয়
অ, লৈ- লৈ অ, সেইটো পিছত সেইটো চৰকাৰী কাম নে প্ৰাইভেট কাম আছিলে?
এইটো বাৰুতে এনজিঅটো প্ৰাইভেট কিন্তু যোনটো এণজিঅটো ৰেজিষ্ট্ৰেশচন হৈছে সেটো গভৰ্মেণ্ট হয় বাৰুতে।
অ, এণজিঅটো অ, গম পাইছো এনে সেইটো দৰমহা কিমান মান আছিল এইটো ক'ব পাৰিবা নেকি?
দৰমহা আছিলে ষোল্ল সোতৰ মানে তেনেকোৱা পোৱা আৰু মানে তুমি যদি কামটো একেৰাহে যদি কৰিব পাৰা তাৰ মানে বিছৰ ওপৰ যায় আৰু। কামটো এক দুই
অ, মানে অ, ধৰা পিছ মান আহে আৰু ন?
মানে এক বছৰ কামটো তোমাৰ ফিক্স থাকিবই মানে একবছৰ আগত তোমাক উলিয়াই নিদিয়ে কাৰন সেইটো ট্ৰাইল বেক চলি থাকেটো সেত ক'ত চলেৰিটো অলপ কম হয় তাৰপিছত যেত তিয়া তোমাৰ ট্ৰাই পেডটো শেষ হ'ব তোমাৰ চাব তোমাৰ কাম বিলাক ধৰা ভাল পাইছে হিনকে তেতিয়া তোমাক মানে পাৰমানেণ্ট কৰি দিব। পাৰ্মানেণ্ট কৰিলে গম পোৱাই
অ, পৰ্মানেণ্ট কৰি দিলে অ, গম পাও।
অলপটো চেলেৰিটো বাঢ়িবই।
বাঢ়িব অ।
সেইবিলাকে আউ বুইছা কথাবিলাক?
উম, এই তোমাক মই আৰু এটা অ, কোৱা- কোৱা?
কোৱাচোন কোৱা কি কথা মোৰ কথাটো কথাটো পিছত ক'ম বাৰুতে?
অ', অ', মই মানে তোমাক মানে এটা কথা ক'ম বুলি ভাবি আছিলো তুমি হেৰি এ আগৰ গছ যে চিনি পোৱা আগৰ গছ চিনি পোৱা নেকি? অ, মানে আমাৰ লগৰজনে এ ল'ৰা এটা আছে হে মানে চিনাকি তোমাৰ সি মানে আগৰৰ অ, সি মানে আগৰৰ কাম কৰে হে আগৰৰ বিজনেছ কৰে এতিয়া যদি তোমালোকৰ তাত অ', অ', অ', ক'লা -ক'লা অ, কলা অ', অ', ক'লা- ক'লা মাল যে ওলাই। মই বাৰু ইমান নাজানো অ, মই মানে ইমান নাজানো ই মানে হোৱাটচ এপত ষ্টিছ ষ্টেটাছ দি থাকে যে সেইবোৰ মানে চাওঁ মানে কিবা ক'লা -ক'লা ওলাই সেইটো বোলে মাল সিহঁতৰ।
সেইটো মানে -সেইটো মানে কি হয় জানা এইটো মেডিচিন বনাওঁতে ইউজ হয় বোলে মোক
অ, মেডিচিন আৰু অ, মেডিচিন আৰু কিবা- কিবি বোলে বনাই বহুত দামী- দামী বস্তু বোলে বনায়
মেডিচিন তাৰপিছত এইটো জানাই পাৰফিউমটো যোনটো মানে গাত মাৰে সেইটো।
অ', অ', সেইট সিটো বনাই সি কত ধূপ চুপ বনাই অহ, সেইটোৰ উপৰেও হয় কিন্তু এতিয়া মানে সি মানে এইটো বিজনেচ কৰে যে এইটো এতিয়া তোমালোকৰ ফালে এইটো গছ আছে নেকি?
মানে গছটো মানে থকাত থাকে বুইছা ভিতৰত গছটো ওলাই নে নাই সেইটো ওপৰত ডিপেণ্ড কিহৰ ওপৰত ডিপেণ্ড কৰে জানা এইটো
অ, এইটো মানে ভিতৰৰ মাল যে।
এইটো ভিতৰৰ বস্তুটো মানে কিহৰ উপৰত ডিপেণ্ড কৰে মই কৈছো শুনা
অ, এইটোত -এইটো কিবা পোক কেত পোকে বোলে অ, পোকে বোলে কিবা খাই থাকে খাই কেনে কিবা বোলে অ, খাই -খাই কিনে হেৰি কৰে।
খাই দিয়ে তাৰপাছত গছজোপাই মানে নিজক হেৰি কৰিবলৈ মানে ভাল কৰিবলৈ মানে কিবা এটা হেৰি উলিয়াই গছৰ পা
অহ',
সেইটো কোলা ৰঙৰ হয় সেইটো মানে যেতিয়া লাষ্টত জমি যায় এইটো বহুত খিনি গছৰ ভিতৰত তাৰপিছত সেইটো বনে মানে দিন লাগে মানে গছ এক, দুই বছৰ ওপৰ লাগে সেইটো বনিবলে।
অ, বহুত ব অ, আৰু বেছি টাইম লাগে আৰু পাঁচ বছৰত উপৰত লাগি যায়।
এইটো মানে তোমাৰ যোনটো মানে ভাল বস্তুটো উলিয়াবলৈ দিন লাগিবই আৰু যদি তুমি সি অলপ মানে সৰু সুৰা বস্তু উলিয়াব গুচাইছা।
অ মানে এই মানে আমাৰ অ আমাৰ মানে মামাৰ ঘৰত যে আছে, মামাৰ ঘৰত এটা ডাঙৰ গছ আছিলে পিছত তাক লৈ গৈছিলো যে চাবলৈ যে তা তই চা এইটো যদি মাল ওলাই তেতিয়া হ'লে আমি কাটি দিম। সি চালে যে এইটোত মাল নাই বোলে।
অ সেইটোয়ে পোকটো হ'ব লাগিব বুজিছা? পোকটো চব জেগাতে নহয় আৰু নিজেও নিজেও হেৰি কৰিব পাৰি সেইটো কি কেনেকে কৰিব পাৰি জানা?
এইটো পোকটো নি কেনে সেইটো গছত দিব পাৰি ন।
এইটো মানে তোমাৰ গৰম লোহা যে সেইটো মানে ফুটা কৰি ল'ব লাগিব গছজোপা প্ৰথমে।
অ।
তাৰ পিছত পোকটো এৰি দিব লাগিব তাৰপিছত পোকটো এৰি দিলে যেতিয়া খাব তাৰপিছত হেৰি হ'ব তাৰ পিছত এইটো বনে তেনেকে।
অ অ, এনে তোমালোকৰ তাত সেইটো গছ আছে নেকি?
আমাৰ এইফালে এইটো গছ মানে মই দেখাত নাই আৰু আমাৰ দেউতাও এইবিলাক মানে অলপ জানেতো।
উম উম।
গম পালে তোমাক জনাম দিয়া নিশ্চয় মই।
অ অ জনাবা জনাবা অ।
উম। পিছে এতিয়া কি কৰি আছা?
এতিয়া মানে ঘৰ গৈ আছো মানে কিন কিনিয়া বৰষুণ দি আছে যে কেতিয়া‌ বৰষুণটো আহি যায় সেইকাৰণে ভাবিছোঁ যে জল্দি - জল্দি ঘৰ আউকে
অ ময়ো ঘৰলৈ ওলাইছো বুজিছা বেয়া ভোক লাগিছে ন মোৰ এতিয়া। ৰাতিপুৱা অলপ খোৱা খেলি - মেলি হ'ল গৰমত খাব মন নগ'ল।
উম, উম উম।
এইয়া ভোকটো লাগি আছে মোৰ।
অ আৰু এই তোমাক যে উঠনি এ মই এটা কৈছিলো যে গ্ৰুপৰ কথাটো এড কৰিছোঁ। নতুন কাম এটা, অ সেইটো কামটোৰ কাৰণে আজি মানে এটা হেৰি কৰিব লাগিব। হয়, তোমাক পিছত জনাম বাৰু এতিয়া এতিয়া ক'ব নোৱাৰিম হে।
অ' ক'বা - ক'বা নিশ্চয় ক'বা মই কৰিবলৈ মানে উৎসুক আছো এইটো কামত।
অ' তুমি এই লগে - লগে উম এইটো কাম শেষ হোৱাৰ পিছত লগে - লগে তুমি মোক ফোন কৰিবা হাই, যোৱা পাঁচ অ পাঁচ মিনিট পিছত তুমি মোক ফোন কৰিবা হাই।
হ'ব হ'ব তোমাক মই কৰিম বাৰু দে নিশ্চয় কৰিম মানে মোৰ বিলাক জানিবলৈ যদি কিবা এটা যদি কিবা এটা কাম কৰিব পাৰোঁ।
অ পিছত তুমি মোক ফোন কৰিবা পিছত কিবা এটা হেৰি কৰিব লাগিব এণ্টি - চেন্টি কিবা - কিবি কৰিব লাগিব সেইটো মই তোমাক শিকাই দিম। ত আমাৰ সেইটো কাম ষ্টাট‍‌ সেইটো কাম মানে জল্দি - জল্দি ষ্টাৰ্ট হৈ যাব আৰু।
হ। জল্দি ষ্টাৰ্ট হ'লেই এইটো শেষ হোৱাৰ পিছত
অ' এইটো শেষ হোৱাৰ পিছতে অ'এইটো কাম শেষ হোৱাৰ পিছতে এইটো ষ্টাৰ্ট হৈ যাব।
উম, ভালেই তেনেকুৱা হ'লে বাৰুতে। এতিয়া কিবা এটা দোকানৰ পৰা কিনি খুৱাই লও আৰু বুইছা। বেয়া পেতে মানে কুৰকুৰাই আছে মানে খাও- খাও কৰি আছে।
অ' খোৱা - খোৱা, ময়ো কিবা এটা খালো হয়। অ' ময়ো কিবা এটা খালোৱে হয় দোকান গৈ আছিলো যে পিছ বৰষুণ দি আছে যে আধাতে ঘূৰি আহিলো।
উম আমাৰ টেনশ্যন নাই বাৰু দে, আমাৰ এখন দোকানখন আছে বুইছা মানে বহুত আগৰ পৰা কিনি - কিনি খাই থাকোতো এতিয়া পইচা নাথাকিলে কিনি লৈ যাব পাৰে মানে বস্তুটো লৈ যাব পাৰি, পইচাটো পিছত দিলেও চলি যায়।
অ' গম পাও, গম পাও।
মই আজি পই পইচাটো দি আছো তোমাক কৈছো যে অলপ আগতে
হ, অ' কৈছিলা দুপৰীয়া টাইমত কৈছিলা নেকি?
উম অ' এইটো পইচাটো এয়া দি আহিছো বুইছা মানে বেয়া কি ক'বা খাওতেতো ভালে লাগে মানে পইচাটো দিওতে মানে যদি অলপ দিন দেৰি হৈ যায় নিজৰে বেয়া লা অলপ দিন দেৰি হৈ গলে নিজৰে বেয়া লাগে।
অ' কাৰণ সিহঁততো কিনি আনে না বস্তুটো পইচাৰে।
উম, নিজৰে বেয়া লাগে কোৱাচোন হয় নহয় কথাটো?
উম উম হয় হয়।
হুম। সেইকাৰণেতো হেৰি এই মালত দি আছে পইছা মানে মানুহটো এই কোনো জানো তেওঁ যে দি দিলে নিজৰে
অ নিজৰে ভাবিব লাগে যে সিহঁতেও কিনি আনিব মালটো
উম, নিজৰে ভাল লাগে কিবা এটা যদি পইচাটো দি দিব পাৰো আমি।
অ।
ন।
অ অ।
উম, পিছে তোমালোকৰ হেৰি কেনেকুৱা চলি আছে এই ফাৰ্মৰ বিজনেচটো কেনেকুৱা চলি আছে।
সেইটো মানে এতিয়ালৈকে মাল উঠোৱা নাই, তোমাৰ মুৰ্গী পোৱালি উঠোৱা নাই মানে ঘৰ চৰ বনাই আছো হা। ঘৰ ধৰা এই ধৰা আৰু দুই তিনি দিন মান লাগিব। তেতিয়া ঘৰটো আমাৰ কমপ্লিট হৈ দিব কমপ্লিট হোৱাৰ পিছত আমি কোম্পানীৰ মানুহক খবৰ দিম। কোম্পানীৰ মানুহক খবৰ দিয়াৰ পিছত সিহঁতে আহি কেনে এটা চাৰ্ভে কৰিব তাৰ ওপৰত এটা ৰিপৰ্ট-চিপৰ্ট বনাব সিহঁতে মানে চব পৰীক্ষা কৰিব যে চব বস্তু ঠিক ঠাক আছে নে নাই। ঘৰৰ তাল, বেৰ, মাটি-চাটি ফিলাপ, ফিলাপ এইবোৰ চব ঠিক আছে নে নাই, যদি ঠিক থাকে তেতিয়াহ'লে আমাৰ আমাক মানে যিখিনি বস্তু লাগিব কিনিবলৈ, সেইখিনি আমাক ক'ব সেইখিনি আমি কিনিম তাৰপিছত সিহঁতে দানা আৰু মুৰ্গীৰ পোৱালি আমাক দি দিব।
অ মই শুনিছিলো বোলে পইচা এটা ডিপজট হ'ব লাগে হয় নহয় এইটো কথা?
সেইটো, সেইটো বাৰু এতিয়ালৈকে কৰা নাই মই সেইটো কি হয় কি কৰিব লাগে?
মানে তুমি যে বস্তু খিনি লবা মানে চিকিউৰিটি ডিপজিট বুলি যে কয় এটা বস্তু গম
অ অ অ সেইটোতো গম পাও অ।
সেইটো মানে চিকিৰতি ডিপজিত ৰাখে তুমি ধৰা কামটো মুৰ্গী সুৰ্গী মানে তোমাক বিশ্বাস কেনেকে দিব কোৱা চোন কনতেক
অ অ অ সেইটো অ সেইটো থাকিলে হ'ব পাৰে তুমি অ প্ৰ- থমত যেতিয়া ল'বা কাৰণ তুমি যদি মাৰি দিয়া বস্তুখিনি।
সেইটোৱে মানে মুৰ্গী খিনি যদি কিবা হয় এইটো ৰিস্ক কাৰ থাকিব সিহঁতৰ তো নাথাকিবই ন টো হিচাপ কৰি দিব ন।
হিচাপ কৰি দিব বাৰু।
সেইকাৰে কিবা এটা মানে হেৰি চিকৰিটিত ডিপজিট হিচাপে লয় আৰু মানে যাতে সুৰক্ষাটো মানে সিহঁতৰ নিজৰ তাত থাকে ধৰ।
অ আৰু সেইটো তোমাৰ হেৰি হয় আৰু তোমাৰ সেইটো আৰু এটা নিয়ম আছে তোমাৰ ধৰা দুহেজাৰ মুৰ্গী পোৱালি দিলো, দিলে তোমাক হে আৰু দুহেজাৰ টো মুৰ্গীৰ পোৱালীৰ দানাটো বহুত লাগিব হে সেইবোৰ পিছত যদি তুমি যত্ন তত্ন ভালকে নকৰা, যদি মুৰ্গী চুৰ্গী মৰি যায় সিহঁতৰো বহু লোকচান হ'ব না। সেই কাৰণে সিহঁতৰ এটা মানে লিমিট থাকে ধৰা লিমিট থাকে ধৰা দুইেজাৰ মুৰ্গী পোৱালিৰ ভিতৰত তোমাৰ বিছটা মৰিলে একো নাই। বিছ ত ওপৰত যদি মৰে তেতিয়াহলে তোমাৰ কিবা এটা ফাইন ভৰিব লাগিব- গম পাইছা, অ তেনেকুৱা কিবা এটা লিমিট থাকে, অ।
এই কম্পিতা কম্প কি কম কোম্পানীৰ আণ্ডাৰত কৰিলে এইবিলাক হ'বয়েই।
অ।
উহু। যিহেতু গভমেণ্ট আণ্ডাৰত নহয় এইবিলাক কোম্পানীয়ে প্ৰাইভেট ক্ষেত্ৰত হৈ যায়।
অ প্ৰাইভেট চেক্টৰ হয় অ।
সেইকাৰণে মানে অল হেৰি কৰিবই ইন্দে বুইছা নহ'লে
অ নহ নহলে সেটো সেই অ নহলে সিহঁতৰ বহুত লকছ লছ হৈ যাব।
উম। ময়ো এখন খুলিম বুলি ভাবিছোঁ তাৰ কাৰণে মই সুধি লৈছো মানে কথাটো কি হয় ময়ো মানে তেনেকে মোৰ বনাই থোৱা আছে বাৰু তে খালী চাৰ্ভে কৰিবলৈ মানুহক মানে এপ্লিকেশ্যন দিলো।
উম।
এতিয়া মানুহখিনিয়ে সেই চাৰ্ভেটো কৰিলেই মানে মোৰ কামটো হৈ যায় আৰু।
অ তেতিয়াটো চাৰ্ভেটো এতিয়া তোমাৰ কাম চামটো পুৰা শেষ হৈ গ'ল ন?
উম কাম চাম পুৰা মানে কমপ্লিট কৰিছোঁ গৈছে অলপ মানে নে পইচা মানে ফাৰ্মটো অলপ ডাঙৰ কৰি বনাইছোঁ তো।
অ অ।
মান ভালকৈ কৰিম বুলি ভাবিছোঁ এইটো কাম মানে সেই কাৰণে ডাঙৰকে বনাইছো তো আৰু মানে অলপ ঘৰৰ পৰা দূৰত বনায়ছো বুইছা কথাটো?
অ নহলে গোন্ধ - চুন্দ আহি থাকে যে ঘৰৰ পৰা দূৰতে বনাব লাগে।
অ সি এ তাৰ মানে মই গাহৰি ফাৰ্ম এখন আছিলে তাৰ ওচৰতে বনাই দিছো মানে। কাৰণ মানুহৰ গোন্ধ - চোন্ধ পালে মানে নিজৰেও কিবা এটা বেয়া লাগে চোন হয় নে নহয় কথাটো?
অ অ সেইটো বাৰু হয় কাৰণ মানুহকতো অসুবিধা দি লাভ নাই, মানুহৰ অসুবিধাটো অ।
অ নি মানুহ অসুবিধাটো সেয়াই মানে কি হয় নিজৰ যদি কোনোবা যদি যে তেনেকে ওচৰত খোলে তুমি কমপ্লেইন দিবা নাই সেইটো কথা কোৱাচোন?
অ দিমেই কাৰণ আমাৰ যদি গোন্ধ - চোন্ধ আহি থাকে।
উম, এ কি লাভ মোৰ মানে হেৰি মানে গ নিজৰে কিবা এটা অশান্তি লাগি থাকে কিবা এটা বনাবলৈও শান্তি নালাগে হয় নহয় ক চো
অ সেইটোয়ে এতিয়া ধৰা মানুহে ধৰা ভাত খাই থাকিব পিছত সিটো গোন্ধ আহি থাকিব, কি কাৰোবাৰ ধৰা আলহী - তালহী আহিব গোন্ধ আহি থাকিব এইটোটো ভাল নালাগে না।
এইয়াই মানে কি হয় জানা নিজৰ মানে কিবা এটা ঘৰখন লৈ আমি শান্তি পাবলৈ যাওঁ যদি ঘৰলৈ যাওঁটো যদি অকণমান অ অশান্তি হয় তেতিয়াহ'লে কাৰোবাৰ ভাল লাগে জানো কথাটো?
নাই নাই ভাল নালাগে অ।
সেয়াই তেনেকুৱাই কথাবিলাক মানে বুজিছা? এইবিলাক বুজি পাব লাগিব মানুহে অলপ মানে হেৰিবিলাক
ব লাগিব মানুহক কাৰণ চবৰে এতিয়া নিজৰ ত অকল বুজিলে নহব নহয় এতিয়া পইচা আছে আৰু মই খুলি দিওঁটো এইটোটো নহ'ব নহয়? চবৰে সুবিধা - অসুবিধা বুজিব লাগিব‌।
ইনেইটো বুজি পালে মানে‌‌ মানুহৰ আমাৰ নিজৰ কাৰণে ভাল কাৰণ এতিয়া চোৱা আমি ধৰক কৰি আছো এতিয়া ওচৰ- চুবুৰীয়া আমাক মানে বেয়া না পাই কথাটো।
অ।
আৰু ওচৰ- চুবুৰিয়াৰ লগত বেয়া হলে কি হব কোৱাচোন সিহঁত পিছততো সিহঁতে সহায় কৰিব আমাক
অ অ কিবা এটা বিপদত পৰিলে, অ অ বিপদত তলেটো ওচৰ - চুবুৰীয়া আহিব দূৰৰ পৰা মানুহ আহিব নেকি?
সেইটোৱেই কাৰনে ওচৰ - চুবুৰিয়াৰ লগত মানে যিমান ভাল হৈ থাকিব পাৰি সিমান নিজৰ কাৰণেও ভাল আৰু ঘৰখনৰ কাৰণেও ভাল।
অ অ অ সেইকাৰণে ওচৰ - চু